অ, কোৱা?
অহ, কি কৰি আছা হে?
এনেই আছো, এনেই আছো। তুমি কি কৰি আছা?
এই ময়ো এনেই আছো, ৰবা অলপ বিচনাতে অলপ। শুই আছিলো আৰু, বাকী খবৰ পাতি কেনেকুৱা হে?
এ খবৰ পাতি ভালেই দিয়া, তোমাৰ ভালনে?
ভালেই দিয়া আৰু। ক'বলৈ গ'লে ঠিক ঠাক চলি আছে আৰু। বাকী ভাত পানী খালা নেকি?
ভাত পানী খালো ৰ'বা দেৰি হ'ল খোৱা এতিয়াতো পাঁচটা মানে বাজিল এ দেৰ বজা মানতে খাইছিলো তোমাৰ দেৰি হ'ল।
বাকী চব ভালে আছে ঘৰৰ ফালে চব?
আছে আছে। তোমালোকৰ ভালে নে?
ঠিকে আছে দিয়া আমাৰত চলি আছে আৰু চলিব লাগে আৰু।
বাকী কোৱা আৰু কেনেকুৱা খবৰ পাতি?
সি কিনো কম তোমাৰ এই এটা কথা হ'ল নহয়।
কি কথা বা কোৱাচোন?
এ মই মানে দুদিন মান আগত আৰু মানে যেতিয়া মই মানে এতিয়া মন পৰিছে আৰু তুমি কিবা ক'বা সুধিলা নহয় কথা ত সেইকাৰণে মোৰ মনত পৰি গ'ল আৰু। মানে মই দুদিন মান আগত আৰু এই মানে কলেজৰ পৰা আহিছ আছিল আৰু মানে কিবা এটা পথ কেনে কিবা মনত পৰি গ'ল, এই যিটো আমাৰ যিটো ছাত্ৰত জীৱনৰ যিটো আমাৰ বাহিৰৰ পৰা যিমান সহজ লাগে ন মানে আমাৰ যিটো আমাৰ যিটো পঢ়া শুনা বা ছাত্ৰ ছাত্ৰী যিটো জীৱন সেই জীৱনটো যিমান তোমাৰ দেখাত সহজ লাগে বাহিৰৰ ফুৰা এ আচলতে সিমান সহজ নহয় জানা নাই। মানে তোমাৰ এই ধৰিলাক প্ৰতিজনে কিবা এটা নহয় কিবা এটা সমস্যা দেখা দিয়ে তোমাক। তাকেই ভাবো আৰু, তুমি কি ভাবা এই অলপ কোৱাচোন তুমিও?
এ হয় দিয়া, সেইটো সঁচা কথা কিন্তু এতিয়া মানে এ তোমাৰ ধৰা প্ৰতিদিনে নতুন নতুন কিবা নে কিবা চিন্তা থাকে তোমাৰ এচ চাইনমেন্ট হওক কেতিয়াবা পৰীক্ষা কেতিয়াবা আকৌ ভৱিষ্যতৰ চিন্তা এইবোৰ থাকেইয়ে। বহু সময়ত মানে এনেকুৱা হয় তোমাৰ দিনতটো আৰম্ভ হোৱাৰ আগতে মনত মানে ইমান বোৰ কথা ঘুৰি থাকে। ন কোনটো আগতে সামৰিম বা কোনটো আগতে শেষ কৰিম এইটো বুজিয়ে নাপাও। কেতিয়াবা এনেকুৱা লাগে যে অহ হয়তো ছাত্ৰ- ছাত্ৰীৰ কাৰণে চৌবিশ ঘন্টা সময় যথেষ্ট নহয়ে নেকি? কি দিনটোত।
তাকেই আহ মানে আমাৰ জীৱনতটো এনেকুৱা হৈ গৈছে এতিয়া তোমাৰ এই ধৰি লোৱা বিশেষকৈ আৰু এই যেতিয়া কেতিয়াবা আৰু মানে কিবা বিষয়ৰ কাম হওক বা একেলগে আহি পৰে আৰু সকলোবোৰ কাম বা তোমাৰ যেতিয়া তোমাৰ একদম মানে তেতিয়া। তুমি জানাই তুমি ধৰি লওক কলেজৰ এচাইনমেন্টে হওঁক, পৰীক্ষাই হওঁক বা তোমাৰ এই অনন্য যিবিলাক বাহিৰা পৰীক্ষা সেয়া আহক তেতিয়া সেনেকুৱা লাগে মূৰটো একেবাৰে মানে গৰম হৈ যায় আৰু ক'বলৈ গ'লে। মানে এটা শেষ নহওঁতেই আন এটা আৰম্ভ হৈয়ে যায় মানে এই তোমাৰ কলেজৰ চেমিষ্টাৰ পৰীক্ষা বিলাকো এই এমাহ আগত বা দুমাহ আগত এটা পৰীক্ষাই শেষ দুমাহ আৰু এটা পৰীক্ষা কথা পাতি দিয়ে মানে এনেকুৱা মানে যেতিয়া খং উঠে ন মানে অলপ সময় আমাক মানে অলপ। মানে শান্তিত থাকিব নিদিয়ে আৰু এটাৰ ওপৰত এটা আৰু আৰু তোমাৰ এই তাৰ ওপৰত। এই মানে ঘৰৰ ভাল ফলাফলো ৰখা হওঁক বা তোমাৰ সি তাৰে শিক্ষকৰে হওঁক তোমাৰ নিজৰে বা তোমাৰ এই পৰিয়ালৰে তোমাৰ ধৰি লোৱা বেগ নালাগিবলৈ বা তোমাৰ অলপ যাতে ভাল চিজিপি আহে। বা তুমাৰ ধৰি ল' যতে পইচা আৰু দিব নালাগে বেগ লাগিলে তো সেইবিলাক নিজৰ মনতো আহে লগতে শিক্ষকসকলৰ তোমাৰ। ধৰিলোৱা তোমাৰ এটা চাবজেক্টত মেজৰ আছে ত মেজ তুমি যিবিলাক ক্লাছ কৰিব যাবা, তুমি যাতে বেয়া কৰা তেতিয়াও তোমাৰ শিক্ষকে ক কথা শুনাব, মানে কিমান, কি তোমাৰ কথা শুনিম আৰু, সেইবিলাক কথা মানে তাকে কিমান ভাবি এইবিলাক কথা।
হয়, দিয়া আৰু আজিকালিতো ক'বই নালাগে, তোমাৰ সকলোৱে ভাল ফলাফলতে আশা কৰে, পৰিয়ালে হওঁক বা শিক্ষকে হওঁক, মানে ইমান চাপ আহি যায় তোমাৰ এজন ছাত্ৰ ছাত্ৰী জীৱনত, মানে সেই চাপটো কি বুলি তুমি প্ৰকাশ কৰিব সিহঁতে মানে ক'বই নোৱাৰে আৰু বৰ্তমান সময়ততো তোমাৰ এটা ডাঙৰ সমস্যা কি জানানে? এইটো যিটো আ, তোমাৰ কি কয়, মোবাইল ফোন বৰ অশান্তিৰ সমস্যা, মানে পঢ়িবলৈ মই নিজে পঢ়িবলৈ বহু শিকে কিন্তু অলপ পিছতে কোনোবাই কিবা মেছেজ দিছে নেকি, বা কি চলি আছে, কি চলা নাই, বিভিন্ন সামা জিক মাধ্যম সেইবোৰ চাবলৈ মন যায় থাকে। আৰু তোমাৰ পাছ জানাই মোবাইল ফোন পাঁচ মিনিট বুলি হাতত লওঁ। কিন্তু কেতিয়াবা কেনেকে আধা ঘন্টা গমেই নাপাওঁ, সময় নষ্ট হোৱা দেখি আকৌ নিজৰ ওপৰতে খং উঠে এইবোৰৰ কাৰণে। তই এনেকুৱা ধৰণৰ সমস্যা মই নিজে ভুগিছো দিয়াচোন ছাত্ৰ সমস্যাত
এই সমস্যা তুমি নুবোজিব না মোৰ যিটো সমস্যা কি ক'ম আৰু তোমাৰ যিটো সমস্যা তাতকৈ মোৰ বেছিয়ে চাগে এই তোমাৰ ধৰি লোৱা এই মই যেতিয়া আৰু পঢ়টো নাযায়ে নাই এতিয়া এই মোবাইল ফোন তে আৰু ব্যস্ত হৈ থাকোঁ আৰু ৰিলচ চোৱা হওঁক বা এই তোমাৰ এনেই আৰু ইউটিউব চোৱা হওঁক বা বন্ধুৰ লগত কথা পতাই হওঁক। সেনকে ব্যস্ত হৈ থাকোঁ আৰু গোটেই দিনটো যেতিয়া তোমাৰ পৰীক্ষা আহে, তেতিয়া তোমাৰ এতিয়া আগতে তোমাৰ পৰীক্ষা আহিলে পঢ়িছিলোঁ, অলপ ভয় লাগিছিলে, এতিয়াতো তোমাৰ পৰীক্ষা, চৰীক্ষা আহিলেও একো ভয় নালাগে মানে তোমাৰ। মানে নালাগে কিনো আৰু পৰীক্ষাহে গুচি যাব, আৰু পাছহে কৰিব লাগে। ত সেনেকুৱা আৰু মানে তোমাৰ তুমি কলাই নহয় এই যিটো পঢ়িব ললে তোমাৰ মোবাইল ফোনটো যদিন ওলোৱা পাঁচ মিনিট হাতত মানে চাবৰ কাৰণে সে পাঁচ মিনিটটো কেতিয়া মানে এক ঘণ্টা দুই ঘণ্টা হলে পৰিণত হয় তুমি গমেই নাপাবা পাৰ মানে এনেকুৱা হৈ গৈছে আৰু মানে পঢ়িবা তুমি দহ মিনিট কিন্তু মোবাইল চাবা তুমি এক ঘণ্টা দুঘণ্টা মানে মনোযোগো নবয় তোমাৰ এতিয়া মানে কিমান সমস্যা হৈছে ন কি ক'ম আৰু মানে এনেকুৱা সমস্যাৰ সৃষ্টি হৈ থাকেচোন আমি একো কৰিব নোৱাৰিমা জীৱনত মানে আমাৰ ধৰি লোৱা যিবিলাক সপোন আছে বা যিবিলাক আমাৰ যিবিলাক আমি যিবিলাক হ'ব বিচাৰো সেইবিলাকোন হ'বই নোৱাৰিম য এনেকে আমি মোবাইল ফোন বা ধৰি লোৱা এনেকুৱা আমি নিজৰ কামবিলাক পিছুৱাই থাকিম সেই তাকে দিয়া কিনো কবা এতিয়া যিবিলাক আমি পঢ়াৰ চেষ্টা অলপ ধৰি লাককতি কেতিয়াবা কৰিলো মই ধৰি ল অলপমান পঢ়িব চেষ্টা কৰিছো আৰু কিন্তু তথাপিও সেই লাষ্টত মানে মোবাইল ফোনটো হাতত আহি যায় আৰু সেই সেনেকে সেই দিনটোও গুচি যায় আৰু সেই কালি পঢ়িম বুলিয়ে থৈ দিয়া যায় আৰু
উম হয় এতিয়া ত ডাঙৰ সমস্যা কি জান নাই এই তুলনা কৰা এতিয়া তুমি ধৰি লোৱা কেতিয়াবা তোমাৰ বন্ধু বান্ধৱীৰ নম্বৰ বেছি আহিল বা ফলাফল বেছি ভাল হ'ল তোমাৰ তেতিয়া নিজৰ ওপৰতে অলপমান সন্দেহ হবলৈ ধৰে ন বা আৰম্ভ কৰে সন্দেহটো তুমি মহইে কেৱল পছ পঢ়ি আছো বা সকলোৱে ইমান ভাল ভাল নম্বৰ পাইছে বা ইমান ভালাল ভ ভাল কাম কৰি আছে মইে কৰিব পৰা নাই কিন্তু পিছত মই নিজে ভাবো দেিয়াচোন ভাবি তুমিও বুজা ধৰা সকলোৰে শিকাৰ গতি বা পৰিস্থিতি আৰু লক্ষ্
হয়, কনো কম সময় লাগে আৰু তুলনা কৰিলে কি হয় যিটো আত্মবিশ্বাস ছাত্ৰ ছাত্ৰী হিচাপে সেইটো কিন্তু বহুত কমি যায়, মই নিজে আগতে তুলনা কৰি নিজক বেলেগৰ লগত মই সেইকাৰণে এতিয়া চেষ্টা কৰো আৰু যে আনৰ লগত নহয় নিজৰ যিটো আগৰ অৱস্থা তাৰ লগত তুলনা কৰো নিজকে যদি তোমাৰ আগৰ তুলনাত অলপো উন্নতি হৈছে এতিয়া, তেন্তে সেইটো এটা ভাল কথা মোৰ বাবে আৰু প্ৰতিজন মানুহৰ যাত্ৰা বেলেগ হ'ব পাৰে দিয়াচোন সেইটো মনত ৰাখিলে অলপ হলেও মানে কি হয় যিটো মানসিক চাপ হয়তটো কমি যায় আৰু ত এনেকুৱা ধৰণৰ কিছুমান বস্তু বৰ্তমান সময়ত সমস্াতটো সৃষ্টি কৰি আছে, কিন্তু মানে সেই সমস্্যাৰ সমাধানতটো নিজৰ মাজত লুকাই আছে, ছাত্ৰ ছাত্ৰী হিচাপে যদি ভাবিব যাওঁ ত' সেই যিবিলাক সমাধান সেইবিলাক বিচাৰিলে আমাৰ ভাল কৰি আছো।
সেইটো বাৰু ঠিক কথা কৈছা তুমি মানে যিটো তুমি তুলনা কৰা কথা ক'লা ন সেই তুলনা কথাটো কিন্তু একেবাৰে সঠিক আৰু মানে ময়ো তোমাৰ মোৰ ঘৰততো কৰে দিয়াচোন, সকলো সকলোৰে ঘৰত কাৰোবাৰ নহয় কাৰোবাৰ অ' ল'ৰা বা ছোৱালীৰ লগত সেনেকে তুলনা কৰে বেলেগৰ ল'ৰাটোৱে পাৰিছে, বেলেগৰ ল'ৰা এনে সেনে ননে এনে কিন্তু নিজে যেতিয়া তুমি বেলেগলৈ তুলনা কৰিবা নহ সেইটোয়ে মানে মোৰ মতে বেয়া আৰু মানে নিজে যেতিয়ালৈ বেলেগৰ লগত তুলনা নকৰা যে সি তেনেকুৱা মই হ'ব নোৱাৰিলোঁ সেনেকুৱা এনেকুৱা এ যে ভাবা কৰা তেতিয়াাহ'লে তুমি জীৱনত মানে আগবাঢ়িব নোৱাৰিবা আৰু মোৰ মতে কাৰণ অ' তোমাৰ সদায় জীৱনত নিজৰ লগতে তোমাৰ অ' প্ৰতিযোগিতা থাকে আৰু বেলেগৰ লগত নাথাকে ন নিজৰ লগত নি নিজৰ আগৰটো আগৰ যিটো আছিল আগৰ মানুহতকে তুমি যিমান ভাল হোৱা, সিমানে তোমাৰ অসফলতা হোৱাৰ যিটো অ চিৰি সেই চিৰিটো বাঢ়ি যাব ন তুমি যিমান আগতকে ভাল হ'বা, সিমানে যিমান আগতকে সলনি হ'বা যিমান আগতকৈ তুমি জানা বুজা হ'বা, আগত তুলনাত নিজৰ আগৰ তুলনাত আৰু তেতিয়াহে তুমি আগবাঢ়িব পাৰিবা, যদি বেলেগৰ তুলনাততে বহি থাককা বা কি পাৰিছে মই কিয় নোৱাৰো এনেকেতো নহ'ব ন। ত' মই আগতে নোৱাৰিলো মই এতিয়াই পাৰিম সেনেকে ভাবিব লাগিব। মই আগ তোমাৰ মানে বহুত লোক তুলনা কৰিছিলো, যে বুত ইমান পঢ়িব পাৰে মই কিয় নোৱাৰোঁ বা সকলোৱে ইমান বুজি পায় বা সকলোৱে ইমান আহ জানেই আৰু মই কিয় নাজানো? পিছত মই ভাবিলো এইবিলাকতো ভাবিলো নহয় ন, নিজৰ নিজে যিহেতু হয় নিজে হ'ব লাগিব। মই যি জানো সেইটোৱে জানো আৰু মানে মই চাগেই তাহাঁাত কি বেলেগ ক্ষেত্ৰত ভাল হ'ব পাৰোঁ আৰু মই চাগে তেওঁলোকত কিছুমান বেলেগ ক্ষেত্ৰত তেওঁলোক মানে মোৰ লগত তুলনা কৰিব পাৰে, সেনেকুৱা আৰু সেনেকে ভাবিব লাগে আৰু মানে যিটো তোমাৰ মনৰ চিন্তা বা মানসিক চিন্তা সেই মানসিক চিন্তাটো সদায় তেতিয় হ'ব লাগে তেতিয়া তুমি এই সম ত বা এই পৃথিৱীখনত ভালদৰে জীয়াই থাকিব পাৰিবা, নহ'লে তুমি সেই তুলনাৰ মাজতে আৰু তলত দাবি দাবি নিজেই নিজকে শেষ কৰি দিবা মোৰ সেনেকুৱা লাগে আৰু। আৰু মোৰ মনত আৰু কেতিয়াবা বা তোমাৰ মই ভাবো আৰু মানে যিটো আমাৰ স সময় যিটো পৰিচালনা। সেই পৰিচালনাটো কিন্তু ডাঙৰ এটা প্ৰত্যাহ্বান এইবোৰে আমাৰ জীৱনত, এই আমাৰ ধৰি লোৱা আমি পঢ়া শুনা স সময় চ ম ল বা তমাৰ আৰু যিবিলাক আমাৰ সম্পৰ্ক আছে সেইবিলাকো কাৰোবাৰ কাৰবাৰ থাকে ন সম্পৰ্ক বিলাকো কিছুমানে চাব লগা হয় তো সেইবিলাক আৰু সেইবিলাক মানে এটা সময়তে আমি ধৰি লোৱা সেইবিলাক সকলো কৰিব লাগে। ধৰি লওক আমি জিৰণিও ল'ব লাগিব, আমি শুবও লাগিব, আমি কামো কৰিব লাগিব, আমি মোবাইলো চাব লাগিব আমি ঘৰৰ লগতো কথা পাতিব লাগিব লগৰ বন্ধুৰ লগতো ওলাই যাব লাগিব এই চব বিলাক মানে চৌবিশ ঘন্টাতে কম কম ন বহুত ব বহুত কম ল লাগে চৌব্বশ ঘণ্টাত মোৰতো এনে লাগে আঠচল্লিছ ঘণ্টা হ'লেও চাগে সবোৰ কম হৈ যাব আৰু মোৰ মতে ভাবো আৰু তুমি কি ভাবা এ
কথাবোৰতো হয়নে বাৰু বাকী আজি নালে ৰাখিছো দিয়াৰ পিছত কি ক কথা পাতিম বিষয়
অ হ'ব দিয়া